আহ হেল্ল'।
অ'।
হেল্ল'।
অ, শুনি আছো ক
হা কি খবৰ?
ভালেই দিয়া। তোমাৰ?
ভালেই বাৰু মোৰ পিছে, এতিয়া কি কৰি আছা? অ' হেল্ল'।
হেল্ল' উম শুনি আছো কোৱা।
হয় এতিয়া কি কৰি আছে আহ। আচ্ছা! কি পঢ়াশুনা কৰা নাই নেকি?
হুম
নহয় পঢ়া শুনা কৰা নাই এ বোলো।
পঢ়িম অলপ দেৰিকে ৰবা। তুমি?
অ' মইতো পঢ়িলো বাৰু।
অ'এনভাছ মানে পঢ়ি।
অ' আহ এতিয়া ফ্ৰী।
উম উম উম।
অ' ভাত খালী?
উম উম খালো খালো।
আচ্ছা। হ আৰু কোৱা তুমি মই কালো বাৰু মইও বৰ্তমান
অ', অ'।
পিছে খবৰ?
খবৰ খবৰতি ভালেই বাৰু
উম।
হা কোৱা আৰু
মাহত কি কৰি আছে ঘৰত?
আহা।
মাহত কি কৰি আছে?
মাহত এতিয়া উম এনে চিনেমা চাই আছে। টিভি টিভি আছো
অ অ মাহঁতৰ ভালেই
হ ভালে তোমালোকৰ
উম ভালেই দিয়া
আতছা যে আজি কিবা দিনটো কেনেকোৱা হ'ল মানে কেনেকোৱা গ'ল আজি দিনটো তোমাৰ
উ ভালেই গ'ল দেই তোমাৰ
মোৰতো ভালেই বাৰু কাৰণ মানে অলপ গৰমতটো বেছি না এইকাৰণে ভাল বুলি কৰ নাই মানে অ
আমাৰ ফালেটো আজি কি ক'বা ভাল বুলি আৰু বতৰে বেয়া বৰষুণ দি আছে তেও আৰু অলপ
তাত বৰষুণ দিছিলে মানে অ তেতিয়া যেতিয়া কল কৰিছিলো মই তেতিয়া ন এতিয়া আমাৰ ইয়াতটো ৰ'দ দিছিলে আজি পুৰা গৰম বৰষুণ দিয়া নাই বাৰু আজি
আমাৰ ফালেটো কি কবা এ এতিয়া হয় ৰাতি বৰষুণ নিদিয়ে দাওৰ খিনি এনেকে থাকিব তাৰ পিছত ৰাতিপুৱা হল বুলি কলে মানুহখিনি উঠ উঠিব ললে বুলি আৰু বৰষুণ আহি গলা আৰু
একদম ভালে‌ গৈছে ন
একজাম মোৰ এতিয়া হোৱা নাই নহয় মই হায় ছেকেণ্ডেৰীৰ পৰা
আৰু ৱ নাই ন
কিয় তোমাৰ হৈ নেকি
অ হৈছে নেকি মানে মোৰ ফাইনেল গ'ল মানে ফাইনেলৰ যিটো গৃজিওচেন কৰিছিলো
অ অ
এতিয়া বেছি
আজি কলেজ গৈছিলা নে নাই
আজি কলেজ মোৰ বাৰু নাই যোৱা আমাৰ কিবা মানে বন্ধ বন্ধ চলি আছে এডমিশন চলি আছে যে সেইকাৰণে কিহৰ বন্ধ মানে আমাৰ আহ আমাৰ চেমৰ এতিয়ালৈকে কোলোৱাগে নাই মানে।
অ অ অ তোমালোকৰ তাত খোলা নাই চাগে ফাৰ্ষ্ট্ইয়াৰৰ আমাৰ ইয়াত খুলিছেটো ফাৰ্ষ্ট
আচ্ছা অ ফাষ্টইয়াৰখিনি খুলি আছে মানে কলেজ গৈ আছে সিহঁতি। আমাৰ কিবা গ্ৰেজুৱেচন মানে বি এ কিবা একজাম কমপ্লিট হ'ল যে মানে তাৰ এই কাৰণে বন্ধ দিছে। এতিয়া আহ গৰম বন্ধৰ পাছত ক্লাছ কৰিব গৈছে
উম উম উম
গাঁৱত পৰিস্থিতি কেনেকুৱা মানে বৰষুণ দিয়াৰ কাৰণে
বহুত বেয়া জানা তাতে আমি গাঁৱলীয়া জেগা ন ত পুৰা একে বোকা ইফালে মানে তুমি ঘৰৰ পৰা ওলাব নোৱাৰা আৰু ইমান বোকা
অ
তোমালোকৰ? হেল্লো হেল্লো হেল্লো হেল্লো সৰু হেল্লো